হেল্ল, হেল্ল।
পাইছা?
হেল্ল।
হেল্ল শুনা পাইছে নে?
অ', শুনো শুনিছো খালি একদম কম ভইচটো।
অ', মই শুনা পাইছো বাৰু।
উম।
পাইছে ন শুনা?
শুনিছো শুনিছো।
হয় হয় হয়।
হেল্ল। মোৰ - মোৰ মোৰতো ক্লিয়াৰ আছে চাউন।
একদম আপোনাৰ ভইচ ক্লিয়াৰ শুনা পাইছোঁ মই।
অঁ, অঁ।
এতিয়া আমি কিহৰ বিষয়ে কথা পাতিম, খাদ্যৰ ওপৰত।
অহ হ, তেনেকুৱাই।
খাদ্যৰ ওপৰত অঁ, আজি আপুনি কি বনালে ৰাতিপুৱাৰ জলপান।
ৰাতিপুৱা আজি এনেই বনাই থৈ আহিছো আৰু এগ কাৰী।
অঁ।
এগ কাৰি দালি চালি বনোৱা নাই আলু পটল ভাজি আহিছো।
অঁ, ৰাতিপুৱা কি খালি।
ৰাতিপুৱা কি খালো, ঔৎস খালো।
জ্বৰ মোৰ জ্বৰ। বহুত জ্বৰ। এনেই অকমান ঔৎচ খাই অকমান ওলাই আহিছিলো মই।
অঁ, মাতটো লাগিছে অলপ তেনেকুৱা জ্বৰ যেন।
অকনমান জোৰে কব পাৰিবি নেকি, তাৰ মানে বৰ চাউণ্ড টো
হয়- হয়, নহয় আপোনাৰ মাতটোত লাগিছে বোলো অলপ মানে
অঁ, অঁ - অঁ, সেইটোৱেই, নহয় মোৰ- মোৰ যদি ভইচটো ক্লিয়াৰ মই তোৰতো কিয় শুনা পোৱা নাই। একদম বৰ একদম কম আহিছে মানে।
অঁ, হয় নেকি। মই আপোনাৰ ভইচটো পূৰা ধুনীয়াকৈ শুনা পাইছোঁ কিন্তু, ক্লিয়াৰ আহিছে।
কি খাইছ য়োগা দে আহি আছে নহয়।
হয়। মই- মই ধৰক খাইছোঁ, একো মেইনটেইন বুলি একো নাই তেনেকুৱা।
অঁ, এনে- এনে কি খাব লাগে ন, মই য়োগা অলপ কৰি আছো তাৰমানে। তই খুব য়োগা চোগা কৰ ন, অকমান কবিচোন। কি খাব লাগে
অঁ। এই আৰু বহুত তেনেকুৱা ডাইটিং বুলি তেনেকুৱা একো কৰা নাই বাৰু মই। উম্ যিটো খাওঁ আৰু সেইটো পৰিমানটো অলপ কমাই খাওঁ আৰু সেইয়াই আৰু বাহিৰা বস্তু অলপ কমাই খাল, বাহিৰা বস্তু টো পৰাপক্ষত খাবই নালাগে।
অঁ, অঁ।
ক'বলগীয়া হ'লে আৰু
উম। সেয়া মই এনে ভাবো। যেতিয়া য়োগা কৰি থাকো ভাবো। এনে কৰো আৰু ঘৰতে। এতিয়া ভাবো কি কিবা নথ খাওঁ। কিন্তু এয়া ৰাতিপুৱাই বনালো নে তেলেদি কণী জোল উম। তাৰপিছত কিবা বুলি মনত পৰিপেলাই আকৌ অকণমান নিজে অ'টচ খাওঁ কিন্তু এতিয়া বনাই দিছো গোটেই তেলত ভাজা। খামেই আকৌ। উম
এতিয়া সেইখিনি সেইটো দুপৰীয়া সেইতাকে খাব মানে
এ এতিয়া দুপৰীয়া সেয়াই খাম আৰু। উম। দুপৰীয়া বনাই থৈ আহিছো। উম। মই অকমান মানে ওলাই আহিছিলো। অ। অলপ। অ' এই অকমান মানে বজাৰ-চজাৰ কিবা-কিবি আছে। মানে এইবিলাকো কৰি যাম বুলি, একেলগতে ওলাই আহিলো।
অ। আপুনি এনে কি খাই ভাল পায়?
মই, মই খোৱাত চব-চব বস্তুৱে ভাল পাওঁ। কিন্তু বেছি ভেজ ভাল পাওঁ। এনে খাওঁ চব। ননভেজে মানুহ কিন্তু মানে ভেজ আইটেম বেছি ভাল অহ
নিৰামিষ খানা ভাল লাগে। ময়ো নিৰামিষে খাওঁ বাৰু। নিৰামিষ খাদ্য খাই ভাল পাওঁ।
অ' হেই কাৰণে তই দেখিব ধুনীয়া দেই, এই নিৰামিষ খাৱ যে বডি-চডি পুৰা মেইনটেইন হৈ আছে। সেইকাৰণে মানুহ নিৰামিষ খাব পাৰিলে ভাল। আমি আৰু চব মাৰি দিওঁ। যি পাওঁ তাকে খাই দিওঁ।
নিৰামিষ খাই ভাল পাওঁ আৰু। এ নিৰামিষে খাওঁ আৰু কি এনেই কি বনাই আপুনি কিবা মই শুনা পাইছিলোঁ বেলেগৰ মুখেদি বহুত ধুনীয়া-ধুনীয়া খাদ্য বনাই বোলে আপুনি।
খাদ্য এতিয়া কেনেকুৱা কি অসমীয়া খাদ্য লাগে নে বেলেগ লাগে? এতিয়া আজিকালিতো আৰ ইউটিউব আছেই। অহ অসমীয়া মানে অ এতিয়া গৰমত এদিনৰ এটা ক'চোন এদিন বনাই খাবি। আজিয়ে পাৰি--আজিতো তই এতিয়া ক'ত আছ?
ময়ো অলপ বাহিৰতে। ঘৰতে আছো বাৰু বৰ্তমান। ঘৰতে আছো, ঘৰতে। বাহিৰত যোৱা নাই। যামহে। অ'কওকচোন আপুনি জনা এটা
মচুৰ দালি তিয়াই থবি হা আৰু দালিটো মানে অলপ বেছিকে মানে বেছি ভিজিলে ভাল আৰু। মানে ধৰ তই ৰাতি তই ৰাতিতে তিয়াই থৈ দিলি কাইলৈ যদি খাম ভাবিছ মানে আজি ৰাতিয়ে তিয়াই থৈ দিলি হা ৰাতি তিয়াই থৈ দিলে মানে ধুনীয়া হয় তাৰ পিছত অলপ দেৰি মানে উঠাই ভালকে মিক্সি কৰি তাতে মানে অকল নিমখ আৰু হাল্দিটোৱে দিওঁ বেলেগ একো নিদিয়ে তাৰ পিছত ধুনীয়াকে বৰকিটা সৰু সৰু বনালো বেছি ডাঙৰ নবনাও খাই ভাল নালাগে অকমান সৰু চাইজৰ বনাও আৰু হা এ ধুনীয়াকে হেকিটা এটা ভাজি পেলাই উঠাই থলো তাৰ তাৰ পিছত বেলেগ এটা মানে বা বাচন লৈ মানে আমি এনেকুৱা আইনাৰ বাচন ব্যৱহাৰ কৰিলে ভাল যিহেতু টেঙা বনাম ন তাতে মানে নেমু এটা এটা ধুনীয়াকে কাটি তাতে চেপি পি একদম পানী টেঙা হোৱাকে অকমান ধুনীয়াকে বনাই ললো আৰু পানীটো তাতে নিমখ অকণমান চেনি অলপ হালধি আৰু চাউলৰ গুড়া থাকিলে চাউলৰ গুড়া দিওঁ নহলে আমাৰ আটা এক চামুচ দিলেও হয় আটাটো সদায় থাকেই ঘৰত। উ চাউলৰ গুড়া দিলেও বা নাথাকিলে আমি আটাও দিব পাৰো। আটা এক এচামুচ ধুনীয়াকে দি বেছিকে দিব নালাগে। তেতিয়া অকণমান আঠা লেকেতিয়া হয়। বস্তুটো সেইকাৰণে আমি ধুনীয়াক এক চামুচ দি যি ধুনীয়াকে গুলি থৈ দিলো টেঙাখিনি দি পেলাই একদমেই চৰ্বত খাবলৈ যেনেকে টেঙাটো কৰো। ঠিক তেনেকোৱাকে তাৰ পিছত আৰু অকমান চেনিও দিও যিহেতু নেমুটো বেছি টেঙা হব তাৰ পিছত ধুনীয়াকে কেৰাহিত তেল অকমান দি দুটামান সৰিয়হ ফুটাই দিওঁ তাৰ পিছত এই পানীখিনি দি দিওঁ তেতিয়া ধুনীয়াকে উতলিবলৈ ধৰে তেতি এতিয়া সেই বৰগেইটা তাতে পেলাই দিওঁ বৰগীত তাত দি আৰু অকণমান চিম কৰি ঢাকি অলপ উ উতলাই উতলাই অকমান টেঙাটোৰ যি। কিমানখিনি দিছিলোঁ তাত কে অকণমান শুকালে ভাল আৰু অলপমান কোৱাণ্টিটি অকণমান কমি গ'লে তাৰ পিছত সেইখিনি দি তই মানে এতিয়া গৰমত ভাত খাই এনে বেলেগ মানে একো নালাগে আৰু লগত সেই বৰৰ টেঙা দিয়ে মানে ধুনীয়াকে মানে খাই দিব পাৰি আৰু ভাতকেইটা উম সেইটো মানে এতিয়া এতিয়া মানে গৰম দিন কাৰণে সেইটো বুলি ক'লো আৰু এনেই কিবা কিবি বনাই চেষ্টা কৰি থাকো কিন্তু কৰি থাকিম আৰু ঘৰত। সেইবোৰকে কৰি থাকো উম উম এতিয়া গৰমৰ দিনত বেছি টেঙাই বনাম। আৰু অ বেছিকে এতিয়া গৰম দিন যে আ আম এই মাজত সেই এদিন বনাইছিলো এতিয়া খুব।
কেনেকে বনাইম আমটো।
এই যে আমাৰ এইটো চপাৰটো থাকে যে মেনুৱেল চপাৰটো যিটোৱে টানি টানি যে কৰে সেই চপাৰটোত কেঁচা আমটো ধুনীয়া বাকলি এৰাই ধুই বাকলি এৰাই মানে অকমান পানীটো যাবলৈ দিওঁ আৰু শুকুৱাই ভালকে তাৰপাছত সেই চপাৰটো গোটেই খিনি আম চপ কৰি পেলাইছো এই মই মাক দুদিন আগত মান বনালো। দুটা, তিনিটামান আম তাৰপিছত একদম ধুনাকে চব কৰি চাইডত থৈ দিলো থৈ পেলাই তাতে গুুৰ নিমখ অকমান মানে গুডুৰ তটো কম হলে অকণমান মই তাতে চেনিও দি দিছো ধুনীয়া তাকে সানি চেনি অকনমান দিছো মানে অকল গুৰেেদি মানে ইমান মিঠা কৰিব পৰা নাছিলো মই কাৰণে অকমান চেনিও দি দিছো তাৰপিছত আৰু তেল চেল দিব নালাগে দেই ধুনীয়াকে কেৰাহীখনত সেইখিনি বহাই দিছো বহাই আৰু মৰ দি ধুনীয়াকে ভাজি আছো ভাজি আছো একদম ধুনীয়া ৰং এটা আহি গৈছে আৰু ভাজি ভাজি তেল চল একো দিয়া নাই কিন্তু ভা যি ভাজি ভাজি একদম ধুনীয়া জেলি নিচিনা টান হৈ আহিছে ন লাহেকে গুৰটো হেৰি হৈ পেলাই তাৰ পিছত মই কৰিছো কি সেইখিনি নমাই পেলাই ধুনীয়াকে ঠাণ্ডা হব দিছো
অ।
তাৰপিছত বেলেগ এখন কেৰাহিত। শুকান জলকীয়া মানত। থাকিবনে।
অঁ থাকিব থাকিব।
ধনিয়া গোটা ধনিয়া। আৰু অলপ গোটা জিৰা। তাৰপিছত অলপমান চফ আৰু জালুক কেইটামান। আৰু লং কেইটামান লং কেইটামান হা দি পেলাই ধুনীয়াকে অকমান কে হ। টান এখন কেৰাহীত অকমান ৰোষ্ট কৰি। আকৌ সেইনি অলপ ঠাণ্ডা হবলৈ দিছো। অকমান ধুনীয়াকে। ঠাণ্ডা হোৱাৰ পিছত সেইখিনি আক গু়া কৰি পেলাইছো। শুকান জলকীয়া অলপ বেছিকে দিছো বেলেগ। তাৰ পিছত ধুনীয়াকে সেইটো অলপ। পাউদাৰ কৰিছো মিক্সিত তাৰ পিছত সি ঠাণ্ডা হোৱা আমখিনিত। দি দিছো অকণমান। অকনমান ৰঙা কিনা গুড়াও দিছো। তাৰপিছত ধুনীয়াকে। মিলা একদম আইনাৰ ব। তলত যদি বহুত দিন বেছি। বনে আমি অকমান ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰো। অ বেছি দিন মই কি একদম। কমকে বনাইছো। সেইকাৰণে মই। ভিনেগাৰ দিয়াই নাই এনেই খাবলৈ অকনমান হৈছে। আৰু সৰু বটল এটাত আৰু আমি সদায় আইনা বটলতে। হ'ব লাগে সেনেকে থৈ দিছো আৰু এতিয়া গৰম দিন টেঙাকে বনাই থাকো আৰু। কেতিয়াবা ৰুটি আৰু এইটো মানে ইমান ভাল লাগে অলপ মিঠা হলে ব্ৰেড। লগত খাব পাৰি। মানে ৰুটিৰ লগত। ভাল লাগেই। আকৌ যদি ব্ৰেড। খাওঁ কিতাপ মইো কেতিাবা ব্ৰেডৰ লগত লগাই লওঁ। সেইকাৰণে অকমান উ মিঠা ক তিটো বেছি হলে ভাল পিঠাটো কম হ'লে আৰু তেতিয়া অকমান টেঙা ভাৱটো আহি যায়তো এতিয়া আম বিলাক খুব টেঙা ন কিছুমান আম মোৰ সিদিনাবজাৰৰ ইমান টেঙা মানে গুডুৰ দি মানে পাৰ নাই তাৰপিছত চেনি দিলো বাৰু লাষ্টত
অ তাকে দুটা হেৰি শিকিলো আজি
উম এতিয়া মানে মই মানে টেঙা টেঙাৰে দিন আৰু এতি যি খাবলৈ মন গ'লেও টেঙা অকনমান থাকিবই লাগিব আৰু মানে তেনেক
নিজা মানে নিজে বনাই খাব লাগিব
উম উম উম দিনত ভাল আৰু ৰাতিটো টেঙা চেঙা খালে বেয়া সেইকাৰণে প্ৰায় দিনতে খাওঁ আৰু আৰু সেনেকে ঠিক যে অ নাখায় নাখায় আৰু মই যে দালি বৰটো যে কলো তেনেকে একেই মানে মাছ ভাজি থাক ততে দি দিলে হ'ল বৰ নি দি পেলাই একদম একে অ সেইটোয়ে ন ঘৰৰ কোনোবাই খালে বনাই দিব পাৰাৰে অ অ মাছটো আৰু এটা বস্তু তাতে দিব পাৰি আমাৰ যে মধু হোলেং টেঙা
মধু হু লং দেঙা মধু টেঙা খাওঁ
দুটামান পাত যদি এই এই টেঙাটো বনাওতে যদি নমাওঁতে আগে আগে দুটা পাত চিঙি দি দিব পাৰি মানে ইমান ভাল হয় নহয় খাবলে এই চেইম মানে মাছত খালেও একোৰ কথা নাই বেলেগৰ কাৰাবাক ক'ব প উমম বা ঘৰৰ মানুহে কোনোবা
উম উম এনেই মই অকল মধু হোলেং দি পেলাই খাই পাইছো বাৰু
উম উম এই বৰ ভাল লাগে মই দেখিলে মই মানে ঘৰতে ৰুই লৈছো অলপ
মই দুফুলন তোমাৰ ঘৰত আছিল আগতে এতিয়া নাইকিয়া হৈ গ'ল
উম আৰু এবাৰ লগাই দিলে মানে হৈয়ে থাকে ভাল কিন্তু সেইটো মধুসুলনটো এনেও খাব ভাল লাগে দালিত দিলেও ভাল
হয় হয় হয় দুটা খাদ্যৰ ৰেচিপি শিকিলোঁ বাৰু
অ তাকেই অ আৰু আৰু মই উ কেতিয়াবা খোৱা দিনাই মই ফোনে কৰি জনাই দিম আজি এইটো খালো বনা অ ঠিক আছে বাৰু হা অ দিয় দেিয় দে উ